আছা।
এনেই আছো ভাল খবৰ খাতি?
ভাল তোমাৰ?
ভাল দিয়া ভাল দিয়া কলেজ গৈছিলা নেকি আজি?
কলেজটো তোমাৰ যোৱা নাই বাৰু। তুমি?
মইও নাই যোৱা কিয় যোৱা নাই?
এ' আজি যিডাল গৰম পৰিছে কি কলেজ যাবা।
অ' ক্লাছ পাতিবোৰ হৈ আছে বাৰু।
ক্লাছ পাতি হৈ আছে আৰু ভাত পানী।
ভাত পানী খাম হে তুমি খালা?
নাই খোৱা বাৰু।
অ', অ' দহটা বাজিব হ'ল নোশোৱা নেকি?
এই অকলে থাকিলে ভাত খোৱা নহয়েই আৰু।
অ' এনেই কিবা বনাইছান নাই?
নাই বনোৱা।
অহ আজি মানে নোখোৱাকে থাকিবা?
নাই খাম কিবা কিবি খাম চিপছ টিপছ খাম।
অ' এই কলেজৰ ফৰ্ম ফিলাপ ৰ্চম ফিলাপ কৰিলা?
কলেজত ফৰ্ম ফিলাপ কৰা নাই, অ' তুমি কৰিলা।
নাই, নাই, কিয় কৰা নাই?
এই অকণমান পইচা পাতিৰ প্ৰব্লেম হৈ আছে।
অ' ডেত চাপি আহিছে আকৌ ইফালে?
সেইটোৱে তাৰিখো পালেহি।
অ' তুমিতো এতিয়া ভাড়া ঘৰতে আছা?
ভাড়া ঘৰত আছো, সেইকাৰণে তো পইচাটো মিলা নাই, মই আকৌ ভাড়া দিব লাগে যে।
অ' ভাড়া ঘৰত থাকি পঢ়িবলৈ চাগে সুবিধাই হয় ন ঘৰত থকাতকৈ?
সুবিধা মানে ক কষ্ট হয় অ'।
ইহি কষ্ট কৰাতে ভাত পানী কেইটা নিজে বনালেই হ'ল। বাকী কাপোৰ কানি ধোৱা
কাপোৰ ধুব লাগে তোমাৰ তাৰপিছত তুমি নিজৰ কেয়াৰ নিজে ল'ব লাগে, হেইসিনিয়েই কষ্ট আৰু। এতিয়া ঘৰত থাকিলে তোমাৰ মায়ে যতন লৈ থাকে। সময়ে সময়ে তোমাক খাবলৈ দি থাকে তোমাক, কিবা নপঢ়িলে তোমাক গালি দি থাকে।
সেইটো হয়, কিন্তু ইয়াত তোমাৰ ফ্ৰীলি পঢ়িব পাৰা ন?
সেইটো হয় বাৰু, আৰু মাহতৰ গালি নোখোৱাকে পঢ়া নহয় আৰু দেই।
ঠিক কথা ক'লা।
তুমি মাহঁতৰ গালি নোখোৱাকে যদি পঢ়িব পৰা নাই তেতিয়াহ'লে পাৰা নোৱাৰো, মই মানে মোৰ অভ্যাস আৰু মাৰ পৰা গালি নোখোৱাকে মই পঢ়িব নোৱাৰো।
বাকী ঘৰলে যোৱা প্লেন বনাইছ নে নাই?
ঘৰলৈ যোৱাহে প্লেনহে বনোৱা নাই। ঘৰলৈ তোমাৰ মই ঊনত্ৰিছ তাৰিখ মানেহে যাম। বাকী কিবা সোমাইছে, আমাৰ যে কি ক'লা?
কোৱা তুমি কিবা এটা কৈছিলা, কোৱা?
বাকী কিবাত সোমাইছা নে নাই কাম চামত?
নাই নাই নাই কামত সোমোৱা নাই অ'। মই এতিয়া অলপ পঢ়াতহে লাগিম আৰু, মই তোমাক পঢ়া কথা এটা সুধিবও আছিলে?
অ' সোধাছোন?
এ আমাৰ যে এতিয়া যে পেপাৰ এখন যে আহিব আমি যে স্কুল কলেজ বা পঞ্চায়ত এইবোৰত গৈ পেলাই যে প্ৰশিক্ষণ দিব লাগে।
অ'।
এই পেপাৰখনৰ ওপৰত চাগে তুমি যথেষ্ট খিনি জানা?
জানো বাৰু অলপ চলপ।
অ' অলপ মোক বুজাই দিবা নেকি বাৰু?
সেইখনৰ কাৰণে তুমি প্ৰথমতে আমাৰ ডিপাৰ্টমেণ্টৰ যোনজনী অধ্যক্ষ আছে
অ'।
বিভাগীয় অধ্যক্ষৰ পৰা তুমি স্বাক্ষৰ ল'ব লাগিব।
অ'।
স্বাক্ষৰ খন লৈ পেলাই তুমি আমাৰ কলেজৰ যোনটো হেৰি আছে, তাতে তুমি সেই খন চাবিমিট কৰিব লাগিব।
অ'।
মানে তুমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এটা তোমাৰ অনুমোদন ল'ব লাগিব, যে মই এইটো প্ৰতিষ্ঠানত হেৰি কৰিম।
অ।
তেনেকে হ'ব, আৰু তুমি যিকোনো প্ৰতি ষ্ঠানটো কৰিব নোৱাৰা। আগতে তুমি সেই প্ৰতিষ্ঠানটো আমাক কলেজত অন্তৰ্ভুক্ত কৰাব লাগিব।
অ, ইয়াত মানে তোমাৰ আমাৰ প্ৰিন্সিপালে চাইন দিব লাগিব চাগে।
প্ৰিন্সিপালে নালাগে তোমাৰ এ সেই প্ৰশিক্ষনৰ কাৰণে এজন বিশেষ হেৰি অনুমোদিত কৰা আছে আমাৰ। আমাৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যক্ষ হেৰি বিভাগৰ অধ্যক্ষ জন আছে। বিভাগীয় বিভাগীয় অধ্য ক্ষজন তাৰ হেৰি তোমাৰ দায়িত্বত আছে।
আমি বাৰু তাত গৈ, কেনেকুৱা ধৰণৰ কেনেকে কি কৰিব লাগিব জানা নেকি?
কেনেকুৱা ধৰণৰ মানে তোমাৰ প্ৰতিষ্ঠানটোৰ ওপৰত কথা। এতিয়া মই তোমাৰ কৰিম তোমাৰ মই। মই এ তুমি ধৰা এতিয়া বিদ্যালয় এখনত কৰিলা, তেতিয়া তুমি বিদ্যালয়ৰ এ তুমি উম এ শি শিক্ষাৰ্থীসকলক তুমি কেনেকে কি কৰা। মানে পঢ়াইছানে নাই ভালকে সেইখিনি তুমি উম তোমাৰ বিদ্যালয়খনৰ এ অধ্যক্ষজনে তোমাক সেইখিনি চাই থাকিব, চাই থাকি পিনে পিছত তোমাক সেই অনুযায়ী তোমাক মা নম্বৰবিলাক দিব আৰু এ হেৰিখনত। প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰখনত। সেইটো তুমি কোনখন প্ৰতিষ্ঠানত কৰা সেইটোৰ ওপৰতহে হেৰিটো হ'ব আৰু।
অ যদি মই পঞ্চায়ত কৰাম বুলি ভাবো তাত কেনেকুৱা প্ৰশিক্ষণ হ'ব পাৰে?
পঞ্চায়তত কৰিলে চাগে তোমাৰ এই তুমি উম আমাৰ এ আঁচনিসমূহ তোমাৰ ভালকে ৰূপায়ন হৈছে নে নাই সেইখিনি চাবলৈ দিব। এ গাঁৱৰ ৰাস্তা ঘাট বিলাক কেনেকুৱা হৈছে সেইখিনি চাবলৈ দিব চাগে।
অ। এনে তুমি ক'ত ভাবিছা বাৰু?
এ মই তোমাৰ বিদ্যালয়তে ভাবিছো বাৰু।
অ কেতিয়াৰ পৰা জইন কৰাৰ কথা ভাবিছা?
একমহীয়া কৰিব লাগিব ন, ত মই এক তাৰিখৰ পৰা অহা ত্ৰিশ তাৰিখলৈকে কৰিম চাগে।
অ।
মানে তুমি এশ বিশ ঘণ্টা কৰিব লাগিব।
টোটেল এশ বিশ ঘণ্টা?
এশ বিছ ঘণ্টা।
অ। আৰু আমাক তে সেইখন পেপাৰ যেতিয়া হৈ যাব এশ বিশ ঘন্টা, বাকী তিনিখন পেপাৰ থাকিব ন বাকী?
বাকী তিনিখন থাকিব অহ।
অ তিনিখন পেপাৰ কি কি হব পাৰে?
তিনিখন পেপাৰৰ এখন তোমাৰ এ হেৰি চাগে এ সংখ্যা সংশ্লেষণ এ বাস্তৱ বিস্তাৰণ আৰু তোমাৰ আৰু এখনৰ মই নামটো পাহৰিলো।
অ। আৰু কিবা?
কিবা মানে কি আৰু এনেই আছিলোঁ। তুমি?
মই এনেই আছিলোঁ। মই বিষয়টোৰ ওপৰত জ্ঞান নাছিলে ন সেইকাৰনে তোমাৰ পৰা অলপ অৰ্জন কৰিলোঁ।
তাকে এনে কি কৰিম বুলি ভাবিছা ইয়াৰ পিছত?
ইয়াৰ পিছত পঢ়িবই লাগিব এনেই ঘৰত থাকিটো লাভ নাই। পঢ়িলে জ্ঞান অৰ্জন কৰিব পাৰিম এনে এনে ঘৰত থাকিলে কি অৰ্জন হব একো নহব।
কিবা উচ্চ শিক্ষাত সোমাবা চাগে?
ট্ৰাই কৰিম যিমানখিনি পাৰো চেষ্টা কৰো।
অ এনে শিক্ষক লাইনত, হা
শিক্ষক লাইনত যোৱাটো মোৰ সপোন আছিলে কিন্তু সপোন পূৰণ কৰিব পাৰো নোৱাৰোঁ নাজানো কিন্তু চেষ্টা কৰি থাকিম যেতিয়ালৈকে আছো।
চেষ্টাৰ অসাধ্য একো নাই।
অহ।
চেষ্টা কৰি যোৱা নিশ্চয় সফল হবা।
হয় বাৰু কথাষাৰ। বাকী এতিয়া একো নাই ঘৰতে সোমাই আছো আৰু।
উম।
তুমিও তাতে ৰুমৰ ভিতৰতে সোমাই আছা?
ৰুমৰ ভিতৰতে সোমাইছো আৰু আজি বহুত গৰম দেখোন।
বতৰ এনেকুৱা এ বৰষুণ দিলে বৰষুণে দি থাকে, গৰম দিলে গৰমে হৈ থাকে।
বতৰটোৰ কাৰণে মানুহ বহুত বেমাৰত পৰিব কিন্তু।
উম এবেলা গৰম এবেলা ঠাণ্ডা।
এনেকুৱা বতৰ বহুত বেয়া বেমাৰৰ কাৰণে।
অ আৰু প্ৰেচাৰ এইবোৰতো বেমাৰৰ কাৰণতো বহুতেই বেয়া ন?
ৰক্তচাপত থাকা মানুহখিনিৰ কাৰণেটো অত্যাধিক বেয়া।
সেইটো হয়।
আৰু বিজো আৰু বিজুলী বিলো বহুত আহিছে নহয়।
অ' আজিকালি তোমাৰ কিবা বেলেগে চিষ্টেম হৈ গ'ল।
সেইটোৱে!
তুমি কিবা ব্যৱসায়ৰ ওপৰত কিবা জানা নেকি বাৰু?
ব্যৱসায়টো হ'ল তোমাৰ নিজৰ ওপৰত ন, তুমি কোনটো ক্ষেত্ৰত ব্যৱসায় কৰিম বুলি ভাবিছা?
অ' এনেই ভাল ব্যৱসায়ৰ ওপৰত কি কি পৰে বাৰু?
বৰ্তমানতো তোমাৰ ভাল ব্যৱসায় বুলি কবলৈ গলে উম তোমাৰ ভাল ব্যৱসায় বুলি ক'বলৈ গলে ঠিকাখিনি ভাল ব্যৱসায় বুলি ক'ব পাৰে আৰু, যদি ঠিকা ভাল ঠিকা পোৱা।
অ' মই কিন্তু এটা মোৰ ভাবিছিলো, মোৰ বিবেকৰ ফালৰ পৰা।
অঁ।
এই তোমাৰ মাছৰ ফিচাৰী যে খোলে যে ঘৰতে।
অ' ফিচাৰী খুলিব পাৰা তুমি দেই! ফিচাৰী খুলিব পাৰা। কিন্তু সেই ফিচাৰীটো ভগৱানৰ ওপৰত আৰু। পানীৰ তলৰ বস্তু কোনে জানে?
তাকে মৎস্য অৱতাৰ ৰূপ ধৰি থাকিব ন?
সেইটোৱে, পানীৰ তলৰ বস্তু বোলে কোনে জানে।
সেইটো হয়, কিন্তু মই সেনেকে ভবা নাছিলো তুমি যি ধৰণে ভাবিছা। পুখুৰী নাখান্দো। মই তোমাৰ আজিকালি চিষ্টেম ওলাইছে ন, নতুন নতুন পদ্ধতিৰ দ্বাৰা। তুমি চাগে দেখিছাই!
এটা হেৰি বনাব পাৰা, তোমালোকৰ চাগে পথাৰটো আছেই।
আছে আছে।
অ' এইটো আমাৰ বি বৈদেশিক এটা কৃষি পদ্ধতি। তুমি পথাৰৰ মাজে মাজে যে আমাৰ আলিবিলাক থাকে ন, তুমি সেই আলিৰ মাজেদি পানী এৰি তুমি যদি মাছ এৰি দিয়া। সেই মাছে তোমাৰ ধানৰ গুণাগুণো বৃদ্ধি কৰিব, তেতিয়া তুমি পথাৰত সাৰো দিব নালাগে। আৰু তোমাৰ মাছৰ তোমাৰ কোৱালিটিও ভাল হ'ব।
অ'।
সেইটো এটা ভাল। উম মানে সেইটো বৈদেশিক এটা পদ্ধতি আৰু, আমাৰ ভাৰতত সেইটো ইমান এটা নচলে। মানে আমাৰ ভাৰতৰ ধান।
মানে আমাৰ ইয়াত স মানে সকলোৰে ভাবি নাচায় চব বস্তুবোৰ।
চব বস্তু ভাবি নাচাই মানে আমাৰ ইমান খিনি হেৰি নাই ন।
ফেচিলিটিয়ে।
ফেচিলিটিও নাই আৰু আমাৰ মানুহখিনি ইমান পাৰ্গতো নহয় এইবিলাকক লৈ।
অ'। কিন্তু বিদেশৰ বিলাকতো বহুতেই উন্নত ন, এইবোৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ওপৰত বহুতো জ্ঞানো আছে তেওঁলোকৰ।
এইবিলাক বৈদেশিক দেশ কিছুমান এই মানে কৃষি পদ্ধতিক লৈ বহুত সজাগ। সিহঁতে বুজি পায় কৃষিৰ মূল্য।
অ'।
সেইটো কৰিব পাৰা দেই তুমি।
মই ভাবিছিলো আৰু ব্যৱসায়ৰ ওপৰত তোমাৰ কিবা জ্ঞান আছে নিকি বাৰু?
ব্যৱসায় এতিয়া চোৱা! তুমি যেনেকে ক'লা মানে ব্যৱসায় তোমাৰ এটা যদি ভাল মূলধন এটা দিব পাৰা।
তেতিয়াহলে তুমি এ এই যে মানুহে ব্যৱহাৰ কৰা গাড়ীবিলাক কম মূল্যত বেচে যে সেইবোৰ কিনি তুমি অকমান নিজে অকমান আৰু অলপ খৰচা কৰি সেইখিনি আৰু অলপ বেছি দামত বেচিব পাৰা। সেইটো তোমাৰ এটা প্ৰফিট হ'ব। আৰু- আৰু দ্বিতীয়তে তুমি হেৰি কৰিব পাৰা এই মাটিবোৰ যে টাউনৰ মাটিবোৰতো আজিকালি কমতে পায়। কমতে মানে তুমি ধৰা, দেখি আছা তোমাৰ ঘৰৰ ওচৰত মাটি অকমান কমতে বেছি আছে। তুমি সেইখিনি কিনি থলা। তাৰপিছত তুমি যেতিয়া এজন ভাল মানুহ পাবা
অ।
সেই মানুহজনক তুমি বেছি দিলা। তেতিয়া এটা ভাল মানে শকত ধন এটা তুমি পাব পাৰা। আৰু সেইখিনি কিন্তু ইনভেষ্টমেণ্ট মানে মূলধনটো বেছি লাগে আৰু।
উম, দাদা ব্যৱসায় তুমি যোন যোনবোৰ ব্যৱসায় কথা ক'লা, সেইবোৰ ব্যয়ৱসায় তোমাৰ হাতত যথেষ্টখিনি লাগিব টকা পইচা সুবিধা।
এইটোৱে কলো তোমাক সেইখিনিৰ মূলধন বেছি লাগিব। আৰু যদি তুমি ভাবিছা, তোমালোকৰ মাটি চালৈকে আছে অলপমান খেতি কৰিব পাৰকে।
সেইটোও হয় বাৰু। খেতি বাতিতো বহুত সুবিধাজনকে হয় আজিকালি।
আহ কাৰণ বস্তুৰ দাম যি বাঢ়িছে। আৰু আমাৰ যদি তুমি ভালকৈ চব্জি খেতি কৰিব পাৰা
অ সেইটো হয় বাৰু কথাষাৰ। সময়ো বহুত হ'ল, ভাত খোৱা নেকি ন?
ভাত খাওঁগে আৰু দিয়া। তুমিও খোৱাগে।
অ, বাকী আকৌ ফোন কৰিম দিয়া, কেতিয়াবা।
দিয়া- দিয়া- দিয়া।